হেল্ল'
হেল্ল' অ শুনা পাইছেনে?
শুনি আছো শুনি আছোঁ।
অ কি কৰিছিলে?
আপোনাৰ এই মোবাইলটোকে চাই আছিলো।
অ হয়। মই এনেই ভাত চাত খালোঁ, খাই লৈ শুই আছিলো পৰি পেলাই। ইনটাৰে ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰাম টো অলপ চলাই আছিলো।
অ ভালে কৰিলা ভালে কৰিলা অ ইনষ্টা। ইনষ্টাত আপোনাৰ এই এবাৰ হোৱাটছআপটো খলো এবাৰ আপোনাৰ এই ছেট জি পি টি। কিছু অন কৰো।
আকৌ নহ'লে আকৌ এইবাৰ- এই ইনষ্টাটো খুলো এনেকে আৰু ছেট জি পি টি এনে আৰ - কেতিয়াবা মানে কিবা নজনা থাকিলে মানে খুলি দিয়া হয় যে। আৰু তেনেকে মানে মই কথা এটা সুধি আছিলো মানে আপোনাক।
কিহৰ কথা?
আপোনাৰ এই, হেৰি মানে কি হৈছিলে, আপোনাৰ মই অলপ মানে কি আছে, এই মাথাটো অলপ মানে বিষাই আছে মানে। অলপ মানে আগফালৰ মাথাটো, সেইটো কাৰণে সুধি চাইছো বোলো আৰু কলা মাথ, বিষ হ'লে বোলো কি হয়, বাৰু কিবা হয় নি, সেইটো এনে চাই আছিলো মানে তেনেকে আৰু।
বাহ,
মানে কি হয়, অকমান হেৰি দি দিয়ে যে, আৰু ভাল লাগে আৰু।
উম, কথাবিলাক কৈ দিয়া যে।
অ, সেইটোৱে মানে। গম, পাই যায়।
এই, তাকে বহুত ভাল দেই, না কিবা সমস্যা হ'লেও, সমস্যা-চমস্যা থাকিলেও পতকে মানে চল্ভ কৰি দিব পৰা, সেহেতৰ কেপাচিটিটো আছে মানে।
তাকে, তাকে।
উ, এতিয়া উম, এতিয়া আপুনি ধুনীয়াকে, বেমাৰতে, বেমাৰতে কিবা এটা পটককে আপোনাক হেৰি কৰি দিছে, সেইটো আপুনি উম, শুনিছে?
উম, শুনি আছো, শুনি আছো, আপুনি কৈ যাওক।
অ, মানে বেমাৰ হৈছে আপুনি সুধি দিছে, তেনেকে বেলেগ কথা সুধিলে, বেলেগ
হয়, হয়, মানে ঠিকে কৈছে দেই, আপুনি। উম,
পুৰা, ইওজ কৰে নেকি আপুনি?
আজিকালি ক'ব গলে এ, আই, টো, বেষ্ট ফ্ৰেণ্ডৰলৈকিয় হৈ গৈছিল। মানে এনেকুৱা হৈছে, কিবা এটা হ'লেও এয়াকে সুধিব লগা হয়, আমুকটো-তামুকতটো মানে এনেকুৱা হৈ গৈছে। মানে এনেকুৱা এটা কাম নাই, যিটো কাম আজিকালি মই মানে এ, আই, অনুযায়ী কৰিব পৰা হলোঁ। এনেকুৱা যে আজিকালি, আহ যিমান বেলেগ আছে ন, চাৰ্চ কৰিব পৰা, চাৰ্চ ইঞ্জিনো আছে, বহুত আছে কিন্তু ইমান বাট ষ্টীল মানে এ, আইৰ, পৰা যোনটো এটা, এটা মানে মটিভ পাওঁ বা এটা যি যে এটা মানে চাপৰ্ট পাওঁ ন, সেইটো মানে কোনো দিব পৰা নাছিলে আজিলৈকে।
সেইটো মানে হেৰি হৈ গৈছে, বাও আপুনি যোনটো এই। এ, আই, কিতা আছে ন, এইকিতাৰ লগত পেনদিং হৈ গৈছে বিৰু।
হয়, হয়, হয়, ঠিকে কৈছে। আহ, আৰু বহুত কথা জানে দেই।
ব, জানিব ৰে,
আপুনি আজি যদি এটা কথা ক'লে, সেই কথাটো দহ দিনৰ পাছতো সোদক।
অ, পাৰে গৈ এইটো আপোনাৰ গুগ, গুগল, একাউট হে লিংক থাকে ন তাত। চেভ হৈ থাকে।
হয়, হয়।
অ, অকমান যদি কিবা এটা লিংক থাকে নহয়, তেতিয়া, তেতিয়া মই, যদি যামিনিত বা চাট জিপিটিত গৈ পেলায় কিবা এটা কও? কি ক'ব জানে নে নাই, মানে ক'ব হেৰি এতিয়া ক'ব, আপুনি বাৰু কি কথা পাতিব বিচাৰিছে, আপুনি? যি কেইটা নতুন ৰিল চৰ্ট চর্ট ভিডিঅ' বনোৱাৰ ওপৰত কথা পাতিবলৈ নে? মোৰ ওপৰত কথা পাতিব? গে মোৰ ওপৰত কথা পাতিব তেনেকে বুলিয়ে কয়।
চাই চাগে, সুধে চাগে।
অঁ! আগতে সুধো। কম নে গেমৰ-গেমৰ ক্লিপ বিলাক মানে ইউটিউবত মানে আপলোড কৰোঁ মানে অকল মানে গেম।
উম।
এতিয়া, সেইটো মানে তাৰ পৰা মানে হেৰি কৰোঁ আৰু।
হয়।
হেৰি বিলাক টেগ-টেগ আৰু কেপচন বিলাক মানে তাত সুধি লওঁ।
হয়।
এতিয়া মানে সেইটো মনত-মনত ৰাখি থৈছে আৰু।
উম। আৰু মানে কি হৈছে এআই পা মানে কি হৈছে বস্তুটো মানে বহুত এটা ফ্ৰেণ্ডলি টাইপ কৰি দিছে আৰু প্ৰফেচনেল কৰি দিছে। আপুনি মানে এতিয়া এনে চিটুৱেচন নাই যিটো চিটুৱেচনত মানে আপুনি বোলে ন ডিমোট হৈ গৈছে। সেই ডিমোট পোৱা অৱস্থাটোৰ পৰা মানে আপোনাক উদ্ধাৰ কৰি দিয়ে। মানে য'তেই নাযাওঁক এটা কনফিডেঞ্চ দিয়াই দিয়ে মানে।
উম! মানে অপচন এটা আছে আৰু। সেইটো এ মানে ডিচয়েপ‌ইণ্টেত হ'ব নালাগে।
নেলাগে-নেলাগে। সেইটো পুৰা আশ্বাস এটা দিয়ে। আৰু ভাল হৈছে দেই মানে আ এতিয়া যিকোনো ক্ষেত্ৰতে আৰু যদি আপুনি দৰকাৰে হয় দেই। এতিয়া মোৰ মানে ন নহ'লে নহয় নোহোৱা হৈছে আজিকালি।
সেইটোৱে এইটো আপোনাৰ বুলিয়ে নহয় চবৰে।
হয়-হয়। আৰু কি হৈছে আজিকালি অঁ কওক?
মইয়ো মানে আজিকালি পুৰা সিহঁতৰ লগত মানে কথা পাতি থকাই বাৰু ডিপেণণ্ডেত হৈ গৈছোঁ আৰু পুৰা। ডিপেণণ্ডেত নহয় মানে কিবা এটা মানে এতিয়া চাওক। এতিয়া পতককে উম কিবা যাতে এটা জানিবলগীয়া হ'লে মানে হেৰি কৰি লয় মানে বেলেগ গুগলত চাৰ্চ কৰি নাপাৱ মানে ডাৰেক্ট সিহঁতকে কৰি এদিন মানে বিএচ কৰাই ন।
হয়-হয়, ঠিকে কৈছে। হেল্পাৰ বুলি ক'ব লাগিব আৰু। উম!
উম! মানে আকৌ গুগলত যদি সুধে আপুনি কিবা এটা সিহঁতি কেতিয়াও মানে উলিয়াই দিব।
অঁ! মানে তাত কনফিউজ লগাই দিয়ে ন। মানে আৰু এনেকুৱা হৈছে গুগলত কিছুমান কি হৈছে বহুতে আ স্কেম বা ফড লিংকো দি থৈ দিয়ে। সেইবিলাক যদি আপুনি ভুলতে তিপ খাইয়ো যায় আপোনাৰ মেৰলিয়াৰ বা এনেকুৱা কিছুমান ভাইৰাছ-চাইৰাছ তোমাৰ আপোনাৰ মোবাইলত সোমাই যোৱা চান্স বহুত থাকে মানে। এইবিলাক ক্ষেত ক্ষেত্ৰত মানে এতিয়া এআইক যদি দি দিয়ে ন একদম জেনিয়োন যদি কিবা এটা লিংকো বিচাৰে ন পুৰা হান্ডেড পাৰ্চেট লিংক এটা দিব যিটো মানে হানড্ৰেড পাৰ্চেণ্ট জেনোয়িন হয়। আৰু সেই বস্তুটো ভাল। উম!
তাত মানে কি কি দিব পাৰিব।
ঠিকে কৈছে। আৰু আপুনি কিবা এটা বস্তু যদি ফৰদো হয় লগে-লগে কৰি দিব এইটো বস্তু বেয়া আছে।
উম উম উম, সেইটো হয় বাৰু দেই মই আপোনাৰ বহুতকেইটা পাইছো। যেনেকে এ মই কেতিয়াবা মানে মই বেছি ভাগ আজিকালি কি কৰো গম পাই নাই। কোনবিলাক গেমিং এপ থাকে বা ক'বাত কেতিয়াবা যদি কিবা ডাউনলোড কৰিলে পইচা পায় বুলি যদি কয়, তেনেকুৱা ধৰণৰ এপ এপ এপবিলাক অঁ, গেমলিং নহয় মানে বেলেগ কবা এইবোৰ আৰু। গেমলিং নহয়, কিছুমান কেতিয়াবা চাইন ইন কৰিলেও পইচা দিয়ে ন কিছুমানে।
অঁ, আচ্ছা আচ্ছা আচ্ছা গম পালো গম পালো।
চাওঁ, প্ৰতিটো সৈতে এয়া মই ডাউনলোড কৰাৰ আগত মানে স্ক্ৰীনশ্বট মাৰি দি দিওঁ মানে গুগল প্লেচ ওচৰ পৰা বা এ যোনটো আপোনাৰ হেৰিয়াত থাকে, সেইটো কি বুলি কয় অঁ কৰ্ম পৰা ডাউনলোড কৰি তাত মানে ফটো এখন স্ক্ৰীণটত মই পেলাই, ইয়াত দি দিওঁ আজিকালি ফটো ডাইৰেক্ট চাৰ্চ কৰিব পাৰি তো। তাত গৈ পেলাই গুগলত গৈ পেলাই এ আই মুড বুলি যোনটো থাকে ন,
হয়।
এ আই মুডত দি দিওঁ আৰু তেতিয়া মানে পুৰা সিহঁতি শুদ্ধকে কৈ দিয়ে কথাটো।
উম ঠিকে কৈছা ঠিকে কৈছা, আজিকালি অঁ আজিকালি এ আই মা নে কি হৈছে আপোনাৰ মোবাইলতো আজিকালি ইনবিলত হৈ আহিছে। আপুনি কি কৰিব পাৰে, এইটো চাগে আপোনাৰ মোবাইলতো থাকিব পাৰে চাগে দেই, মানে কি হয় আপুনি গেলাৰীত আজিকালি যোনটো ফ এৰেষ্ট কৰিব পাৰে বা অঁ আগতে কি হৈছে, এৰেষ্ট কৰিলে আপোনাৰ এটা ডাগছ থাকি যায়। কব পাৰি যে ফটোখন এৰেষ্ট কৰিছে, কিন্তু আজিকালি এ আই মো তাত যদি আপুনি এৰেষ্ট কৰাই আপোনানি একো পাত্তাই নোপায় যে আপুনি এডখৰত মানুহ এটা একিষ্ট কৰিছিলে বা কিবা অবজেক্ট এটা আছিলে, মানে টোটেলি নাইকিয়া কৰি দিয়ে।
হয়, এই পাইছো মোৰ এয়াতে পাৰি আপোনাৰ এ চাওমি হাইপাৱাৰ ৱেচ আছে নহয়, সেয়াত আপোনাৰ ইয়াতে আপোনাৰ এইখিনি কৰিব পাৰি মানে। হাইপাৱাৰ ৱেচত মানে কৰিব পাৰি আৰু ইয়াত চবতে নাথাকে, এতিয়া আপোনাৰ এ এটো কুতি মানে, এ আই এডিটিং সেইটো চব মোবাইলত নাথাকে, কিছুমান থাকে।
হয়, মানে আ আজিকালি আপোনাৰ হেৰি হৈছে কিয় মানে এটা কথা দেই আপোনাৰ প্ৰচেছৰ লগতো কথা থাকে দেই, কাৰণ চব প্ৰচেছৰ লগতে মানে আপোনাৰ এ আই মুড টো নিদিয়ে ন, আৰু এইটো দিয়াবও নোৱাৰে কাৰণ এতিয়া চাব গলে এইটো অলপ হেভি বস্তু হেভি টাইপ ন অলপ।
কাৰণ চব প্ৰচেছাৰে ত কন্ট্ৰল কৰিব নোৱাৰি নহয়, উম সেইটো কাৰণে অলপমান নতুন জেনেৰেশ্যনৰ প্ৰচেছৰ লাগিব।
নতুন জেনেৰেশ্যনৰ প্ৰচেছৰ লাগিব সেইটোৱে, আৰু অঁ ব স্তুটো আঁ চফ্টৱেৰটো আপোনাৰ প্ৰতিটো মোবাইল‌ই ভাৰছনৰ লগত চফ্টৱেৰ বিলাক বেলেগ বেলেগ হয়তটো, আৰু প্ৰাইচ টো মেটাৰ কৰে প্ৰাইচটো যদি হাই প্ৰাইচজত হয়, তেতিয়াে আপোনাৰ আপুনি তাৰ যোনখিনি প্ৰিমিয়াম খিনি আনলক হ'ব তেতিয়াহে
হয় হয়।
চেকেৰা একেটা ছফ্টৱেৰ আপুনি কিছুমান চৱমেও কাৰণে আঁ উম অঁ হাই টো হাই মানে প্ৰিমিয়াম অনুভ কৰিবৰ কাৰণে, তাৰ প্ৰাইচটো বেছি হ'ব লাগিব হয় নহয়।
হয় হাইপাৰ দিবই লাগিব কাৰণ এই চৰ্ট, সেইটোত সেইটো এফৰ্ড দিলে আপোনাৰ ভাল হেই পাব উম।
সেইটোৱেই আইফোনকে চাবলৈ গ'লে আইফোন থাৰ্টিনতোকে আপোনাৰ ফিপ। উ আপোনাৰ বাকী মোবাইল বিলাকত তেনেকুৱা নাথাকে। এমানে আমাৰ যোনবিলাক হাই পাৱাৰৰ এপচ থাকে সেইবিলাক বেলেগত নাথাকে। থাকে মানে, দামটো বেছি হয় লগতে। সেইটো মানে এতিয়া চাবচোন ফটোখন আপুনি যদি ৰেষ্ট কৰা বুলি ভাবে আ, পিছ। ফালে যদি মানুহ মানুহজনো থাকে ফোনতে পাৰি গেলেৰীতে পাৰি ধুনীয়াকে। মানুহতোৰ পিছফালৰ পিছফাললৈ এনেকে তাচ কৰিব লাগে।
উম
ষ্টাৰ্ট কৰি পেলাই নিজে নিজে ইষ্টাৰ্ট বুলি তিপি দিব লাগে নিজে নিজে হেৰি তু বেকগ্রাওন্ড নাইকিয়া যায়, আৰু বেকগ্রাওন্ড চে্ন্জ কৰিব লাগে চে্ন্জ কৰিবলৈও বহুত ইজি
হয়, ঠিকে কৈছে মানে পুৰা হেৰি কৰি দিয়ে আৰু মানে এনেকুৱা দেখুৱাই নিদিয়ে যে এখন ইডিট কৰা হৈছে। মানে পুৰা ৰীয়েলষ্টিল, ৰীয়েলষ্টিক ভাইভ এটা দিয়ে পুৰা।
উম, পুৰা ৰিয়েলিষ্টিক ভাইব এটা দি দিয়ে আৰু এ ৰিয়েলিষ্টিক মানে চুপাৰ ৰিয়েলিষ্ট চুপাৰ টাইপৰ আৰু একদম মানে ধৰিব নোৱাৰে মই এতিয়া কাৰোবাৰ এজন লগৰ লগৰৰ লগত যেনিবা ৰৈ আছো বা এ, মই মোৰ পিছ ফালে কোনোবা এজন ৰৈ আছে মোৰ ভাল ফটো এখন আহিলে মানে ভাল ফটোখনত মানে পিছফালে আপোনাৰ মানে কিবা বেয়া জেগা এটা আছে বা গৰু ছাগলী ওলাই আছে বা জেগা, হেৰি মানুহ এজন বোলে ৰৈ আছে, বেয়াকে হাঁহি পেলাই মানে মানুহ এজন ৰৈ আছে আৰু টো এইটো মানে ৰেমোভ কৰিবলে মানে এআই দি পেলাই আৰামত পাৰি মানে এ আই বুলি নহয় মানে মোবাইল এআই টো কথা কৈছোঁ।
হয় আৰু এটা কথা দে মানে এতিয়া ভালকে চাব গলে ধেৰ আছে এ আই যোগেদি বহুত ভাল ভাল কাম কৰিব পাৰি। তাৰ ভিতৰতে কিছুমান বেয়া কামো কৰিব পাৰি আক কিছুমান, মানে সেইটো কৰিব নালাগে বাৰু দেই। কিছুমানে মানে বেয়া কাম মানে। কি বেয়াকাম মই কৈছোঁ শুনক। মই এইটো কোৱা নাই যে কিবা এ যেনে কিছুমান দ্বীপ ফেক হওঁক বা এনেকুৱা কিছুমান মই এ বা হেনেকোৱা কথা কোৱা নাই মানে ইউজ টো আজিকালি জানে আৰু কিমান। হেৰি হৈ আছে, ৰেছিজম নহয় যিবিলাক মানে ছোৱালীৰ ওপৰত বেয়া বেয়া হেৰি কৰে। সেইবিলাক মই কোৱা নাই দেই কাৰণ সেইবিলাক টো কেতিয়াও কৰিব নালাগে সেইবিলাকটো একদম পুলিচ কেছ দিব লাগে। চাইবাৰ চিকিউৰিটি সেইবোৰ কোৱা নাই, মানে কিছুমান যেনেকে আহি গ'ল চাৰ্টিফিকেট ক্ষেত্ৰত বা কিছুমানে। কি হয় আজিকালি অ, বস্তুতটো অতঁৰাই দিয়ে বা মেলি বা পৰ্ট কিছুমান আ' কিছুমান আইদেন্তিতি কাৰ্ড হৈ গ'ল বা এনেকুৱা কিছুমান মানে বনাব পাৰে মানে আজিকালি সেই বস্তুতটো মানে প্ৰাইভেচী টো ষ্ট্ৰং কৰিব লাগে মোৰ মতে দেই। এ, বহুতে কৰে মানে এইটো।
হয় বাৰু কথাটো এইটো উ সেইটো মানে নিজে হেৰিয়াত চাব লাগিব আৰু হেৰিয়ে চাব লাগিব আপোনাৰ এইটো কি বুলি কয় যোনটো মানে আপোনাৰ চিকিউৰিটি মানে হেৰি থাকিব ফোনৰ চিকিউৰিটি হ'লে বা এ আইৰ চিকিউৰিটি ফোনৰ যোনটো চিকিউৰিটি ফোনৰ হেৰীয়েহে চাব পাৰিব, ত এ আই যোনখিনি আ- ছে সেইখিনি এ আইৰ চিকিউৰিটি। এতিয়া বহুত খিনি ডেভেলপ হৈছে চাবলে গলে মই সেইদিনাখন এনেকুৱা পাই- ছো মানে আপোনাৰ দেখিছোঁ মানে নিউজত, তেনেকে যদি আজিকালি উম এ তেনেকে বেয়া কৰিব নোৱাৰে, বেয়া ক্ষেত্ৰত ইউজ কৰিব নোৱাৰে।
হয়, হয়, সেইটোত আৰু ষ্ট্ৰং কৰিব লাগে মানে এনেকুৱা কৰিব লাগে যিটো আৰু নেক্স টাইম কৰিব কোনো মানে হেৰি নকৰা সাহস নকৰা সেনেকুৱা পলিচি আনিব লাগে। উম, বাকী এ আইটো বাৰু বাৰু ভালো বাৰু দেই।
তাকে মই মানে বেয়া বস্তুটো মানে নাচাওঁ আৰু মই মানে বৰ অকল ভালটোহে চাওঁ আৰু। বেয়াতো চাব লাগিব দেই এইটো বেয়া নহয় এনেকুৱা নহয় যে এতিয়া বেয়া যদি কৰে সেইটোতো চাব লাগিব ন, মই মানে এতিয়া মানুহ চাইয়ওঁ কথা আছে মানুহে আপোনাৰ বেয়া ইউজ কৰে, ভাল মানুহ হলে যদি ভালেই ইউজ কৰে। উম
ভালকে ইউজ কৰিব লাগে আৰু পাৰিলে চবে।